অ
ল
অ হেল্ল' শুনিছা নাই অ শুনি অ অ
কোৱাচোন
কি কৰি আছা
এ কিনো কৰিবা হয় এনেই অলপ আৰাম কৰি আছিলো শুই আছিলো মানে এতিয়া
দি দিয়ে অ এনে মইয়ো শুইয়ে আছো এতিয়া শুই মানে শুইয়ে আছিলো এতিয়া উঠিছো আউ
আতচ্ছা
তুমি ডিউটি পা আহিলা
ডিউটিৰ পা আহিলো আজি ডিউটি বৰ এটা বেছি দেৰি নকৰিলো কাৰণ আজি হেৰি আছিলে চাৰ্ভাৰটো ডাউন আছিলে আক ৱেবছাইটটোৰ
অ অ অ অ
উ সেই কাৰণে ডিউটি বেছি দেৰি কৰা নহ'ল তুমি ডিউটি কা গৈছিলা নাই
ডিউটি গৈছিলো বাৰু কিন্তু আহি পেলালো মানে ভাগ লাগিলে এই কা কাম এটা আছিলে তাৰমানে আহি পেলালো
অ হয়
এই গৰমটো বেছি হৈ গৈছে ন এইকেইদিন তোমাৰ বৰষুণ দিছিলে বাৰু আজি আকৌ ৰ'ৰ বে ৰদ টো উলিয়াই দিছে ন পুৰা গৰমটো দিছে চো প্ৰথম এলাহ এলাহ লাগিবই আৰু।
উম' এনেকুৱা ভাপ পাইছে ন।
উম উম'
কিন্তু, পথাৰ ৰোৱা গেদিনটো বৰ দিগদাৰ হৈছে মানুহবিলাকৰ।
পথা ৰোৱা বহুত দিগদাৰ হৈ গৈছে।
তেনেকে ৰ'দ দিলে মানে কিন্তু মানে দিগদাৰ হয় আৰু।
তাকে বৰষুণ এজাক নিদিলে ভাল নালে আও। মানে এতিয়া খৰাং নিচিনা হৈ যাব ন এতিয়া, পথাৰ ৰুবলে একদম- পানীটো নাইকিয়া হ'ব ন তাত।
উম' পানীতো নাইকিয়া হ'ব ফাটি যাব মাটিবিলাকযে।
উম' মাটিবিলাক ফাটি যাব উম'।
কৰিলোঁ মানে কি হ'ল, উম' কোৱা।
কঠীয়াটো মানে খাওঁ হেৰি টান হৈ যাব এতিয়া।
অঁ' এ বাকি এনেই কি কৰিবা আও, আছো এনেই।
উওম'
এতিয়া ৰুমতে এনেই আছোঁ আৰু পৰি আছোঁ।
আৎচ্ছা আৎচ্ছা অকলেনে বাকী লগৰবিলাকো আছে?
লগৰ বিলাকো আছে।
হাঁ হাঁ।
লগৰ বিলাকো আছে।
আৎচ্ছা আৎচ্ছা, লগৰ বিলাক আজি কাম চাম নগল মানে।
কাম চাম গৈ আহিলেগে ক, মানে কাম কৰি আহিলেগে আও।
চাগে ন চোপ। কি হবলে হ'ল যে পাহৰিছো মই শুই আছিলোঁ যে গমেই নাপালো দুটামান বাজিছে বুলিয়ে ভাবিছিলোঁ।
অঁ আকৌ তাতে ৰদটো ওলাই আছে ন চাৰিটা বাজিও।
উম উম' ৰদটো ওলাই আছে আজিকালি এতিয়া এনেও সাত তাত গধূলি হয় হে।
অঁ ছয় সাতটা বজাত হেই হয় আও।
উম'
তাকে-
ইছ-
লগৰ জন আছে আও শুই আছে না কি?
উম' লগৰ জনো শুই আছে আজি আজি মানে এনে কাম বিলাকৰ পা- এনেকে ৰেষ্ট নাপায় ন আজি এতিয়া চাৰ্ভাৰটো ডাউন দিলেতো অলপ শুবলৈ পাইছোঁ আৰু।
উম' হয় সেইটো সোনকালে ছুটি পালা ন আজি।
উম উম' নহ'লে কাম কাম কাম কামকে যায়গে সময়টো।
উম উম' কাইলেতো পথাত যাব নোৱাৰিবা হপাই তুমি।
কাইলে আমাৰ বন্ধ আছে ডিউটি।
অ বন্ধ আছে।
উম'
অ বহুত বন্ধ পাৱ দেই ন।
অ মানে বন্ধ মানে কাইলে মানে এতিয়া কি হৈছে এনেকে আগতে বাও ৱৰ্ক ফ্ৰম হুম দিয়ে। কাইলে মানে এতিয়া চাৰ্ভাৰটো অলপ প্ৰব্লেম বুলি কৈছেতো প্ৰব্লেম হ'ব পাৰে টো সেইকাৰণে কাইলে না- নাহিলেও হ'ব বুলি ক'লে আও।
অঁ'
উম
কাইলে, কাইলে এনে বাৰ কাইলে তুমি কবালে যাম কৈছিলা যে, যাবা নাই?
কাইলে ক'ত যাম বুলি কৈছিলো বাৰু? কাইলৈ না? আজি কি তাৰিখ বাৰু? বাৰ তাৰিখেহে মোৰ একজাম এটা আছে, একজাম দিবলে যাম বুলি আছো। কাইলে কতো নাযাওঁ এনেকে।
অ কাইলে প্লেনিং নাই পাতি
হা-হা?
কাইলে প্লেনিং নাই কতো যোৱা?
অঁ, কাইলে এনেকে নেকে প্লেনিং নাই। তাকে কোনোবা লগৰ বিলাকে যদি ক'ৰবাত যাওঁ বোলে যাব লাগিব আৰু দেই। কিমান নো ৰুমতে সোমাই থাকিবা হয়।
উম
তাকে আকৌ একেখন টাউনে কিমানো ঘূৰি ফুৰিবা।
পিলিছে তোমাৰ একজামটো কত আছিলে?
মোৰ একজামটো আছে ডিব্ৰুগড়ৰ হেৰি নহয় চাবুৱা জাতীয় বিদ্যালয়ত আছে।
অ অ।
তালেকে যাব লাগিব আৰু।
অ-অ অকলে যাবা নে আৰু কুনোবা যাব?
আৰু ৰুমেত যাব চাগে! এতিয়ালেকে পোৱা নাই বাৰু। এ তাকে লৈ যাব লাগিব দেওবাৰে ন এনেও কাম-চাম নাই।
উম সেইটো হয় অ'।
আকৌ ময়ো অকলে গৈ পোৱা নাই আগতে চাবুঐ জাতীয় বিদ্যালয়।
অ লগৰবিলাকে আৰু লগৰ নাই পৱা নেকি তাত?
লগৰ মোৰ লগৰবিলাক মানে মই চেণ্টাৰটো ডিব্ৰগড় দিলো ন সিহঁতে তিনচুকীয়া দিলেটো সিহঁতে তিনিচুকীয়াত আছে মোৰ আছে চাবুৱাত। চাবুৱখনতো ডিব্ৰুগড় ডিষ্ট্ৰিকত পৰে।
উম-উম হয়-হয়।
উম
তাৰপৰা দুখন আছে, অ ডিব্ৰুগড়ত মানে দুখন আহি আছে নহয় মানে
অ' ডিব্ৰুগড়ত দিয়া কাৰণটো কি হৈছে কি- ডিব্ৰুগড়ত আসনবিলাক, চিট বিলাক বেছি আছে মানে। মানে কিবা এটা পোৱা চান্সটো থাকে ন?
উম, তাত ডাবুল আছে ন বস্তুটো সেইকাৰণে চান্সটো থাকে।
অ অ সেইটোয়েতো।
চাবুৱা চাবুৱাত এখন আছে তাৰছত আৰু বেলেগ ডিব্ৰুগড়ৰ সিফালে এখন আছিল।
উম, মানে তাত বস্তুবিলাক, স্কুল প্ৰতিষ্ঠ স্কুল বিলাক মানে কলেজ বিলাক মানে প্ৰতিষ্ঠান বিলাক দুখন-দুখনকে থাকে ন বেছিকে। অধিক আছে মানে তাত যে শিক্ষানুষ্ঠান বিলাক।
উম উম, সুবিধাটো অলপ বেছিয়ে দিয়ে।
অ' সুবিধা হব বুলি মানে তাতে দিলো আৰু। চব পিনৰ পৰা সুবিধা আচলতে, সে ডিব্ৰুগড়ত।
উম
উম বাকী তুমি যে, কাইলে ডিউটি আছে নে নাই?
কালি ডিউটী, তেনেকেতো আছে বাৰু কিন্তু ইমান হেৰি নাই আৰু মই, কাম এইটো কৰি আছো ন মানে কৈ থৈ আহিলো বাৰু অফিচত। নেযাওঁ বুলি, ইমান প্ৰব্লেম নাই তাত।
আচ্ছা আচ্ছা মানে এনেকে চুটি তুটি দিয়ে মানে ন,
অ মাজে মাজে দিয়ে অ,
আচ্ছা নাহো বুলি ক'লেও একো নহয় মানে,
অ নহয় বুলি কলেও মানে একো প্ৰব্লেম নাই তামানে হেনেকুৱা,
নাই ডাঙৰ ডাঙৰ সমস্যা থাকিলে মানে মা দেউতা মানে থাকে মা দেউতা বেমাৰ থাকে,
সেইটো হয় সেইটো হয় তে কাইলে অ অ অ তাকে মানে ঠিকেই তেনেকুৱা বিলাক হলে মানে, কিছুমান বহুত ষ্ট্ৰিক্ ঠাকে ন নাহিলে নহব দৰমহা কাতিম তেনেকুৱা বিলাক মানে, মানে মানুহৰ অকণমান অসুবিধা বিলাক বুজিব লাগে আৰু, উম্ আমাৰ নিজৰ নিজৰ দায়িত্বটো বা পালন, কৰিমেই আমিনো সদায় পাল নামাৰো নহয় হয় নাই,
উম্ উম্ অ
উম্ তাকে আৰু ভালে ঠিকেই তেনেকুৱা বিলাকৰ কাম কৰিবলে। নিজেও কিবা এটা ভাল লাগি যায় কাম কৰিবলৈ মোৰ আগ্ৰহ এটা হয় আৰু, হেঁপাহ এটা হয় মানে।
উম্ হয় হয় হয়,
আ আ
বাকী তুমি ঠিকে কৈছা বাৰু হে তোমাৰ বাছে অলপ, পঢ়া শুনাটো কৰি আছে কি‌বা হয়,
এক্সামৰ কাৰণে পঢ়া শুনা মানে এনেকুৱা বহুত বিশেষ এটা হোৱা নাই কিন্তু দেই, মানে সময়ে নাপাওঁ যে আচলতে কেতিয়াবা অলপ চলপ চোৱা হয় আৰু মোবাইলতে হওক, কিতাপতে হওক তেনেকে মানে চাই আছো আৰু,
অ
উম্
বাকী ঘৰ পিনে যোৱা নাই নেকি বাৰু মানে,
ঘৰ পিনে নাই যোৱা একেবাৰে মানে মোৰ, এ এক্সাম চেক্সাম দিয়ে যাম বুলি আছিলো এতিয়ালৈকে যোৱা হোৱা নাই, এক্সামটো হৈ লওক তাৰ পৰা কিবা এটা ভাবিম আৰু,
হয় প্ৰচাৰ আৰাম হয়,
উম্ তুমি কা ঘৰৰ পিনে গৈছিলা?
অ আমাৰ পানে অ হেৰি মানে, না না না এইকেইদিনৰ ভিতৰতে যাম,
উম্ আচ্ছা আচ্ছা এনেই মানে এইটো গৈ থাকিলে সময় এটাহে যায়, গৰমত যাবলৈও মন নাযায় ইমান গৰমত মানে একদম বাইক চলাই ফুৰিবলৈও হলিয়া লাগে মোৰ।
উম্ উম্ ভাগৰু লাগে।
উম্ ভাগৰ লাগে পুৰা, পিছে কাইলে কৰ'বাত যোৱা প্লেনিক আছে নে,
পিছে সেনেকেতো নাই বাৰু ওলাব নোলাব বা ৰুমৰ পৰা,
এই গৰমটোৰ পৰা ন আজিতো আকৌ গৰমটো দিছে ন কেনেকুৱা লাগি আহিছে তাৰ মানে একদম ক'বই নোৱাৰি আৰু
উম্ এনেই গধূলি টাইমত ওলাই যাওঁ আৰু অলপ চলপ খোজ কাঢ়িব কাৰণে
তাকে তাকে গধূলি আমিও অলপ খোজকাঢ়ি দিওঁ ভাল লাগে মানে যে
আপন আনিম উম
উম্
ৰাতি নেকি তোমাৰ লগত মানে সি এপ্লাই নকৰিলে
লগৰজনে অ লগৰজনে নকৰিলে তেওঁ মানে আই টি আই টো অনলাইন কৰি দিছিলে তো আই টি আই এডমিশন কৰিলে মই নকৰিলো আকৌ আই টি আই
অ এতিয়া হেৰি মানে যাওঁ যাওঁ হৈছে তাৰ
অ তাই আই টি আই কৰো বুলি ভাবিছে আই টি আই কৰি মেলি কি কৰিব সি জানিব আৰু বাকী পিছৰখিনি এতিয়া আই টি আই দুবছৰ খাটিব লাগিব নহয়
অ অ দুবছৰ কৰিলে মানে কিবা এটা লাভ হয় বাৰু
লাভ হয় লাভ হয় অ তাত ট্ৰেডটো ফিতাৰটো আৰু সেইকাৰণে মানে দুবছৰ
উম সুবিধাও থাকেব ফাটাৰটো নো সুবিধা থাকে ন ভেকঞ্চি বেছি ভাগ ভেকেঞ্চি ফিটাৰৰে উলাই ত
অ মানে ফিটাৰটো মানে লেভেলটো অলপ বেলেগ ন ওপৰত আছে
তাকে ফিটাৰটো ল'লে ভাল আৰু মানে যিমানে মানে দীঘলীয়া ক'ৰ্চ কৰিব সিমানে ভাল হ'ব ন আচলতে তোমাৰ কাৰণে সেইটোৱে ওপৰৰ হ'ব আৰু
উম সেইটোৱেই
তাকে তুমিও তুমিও আই টি আই টো অনলাইন কৰিছিলা বুলি শুনিছিলো ত তুমি কিহত লৈছিলা ট্ৰেদটো
তাতে দি দিয়া হৈছিলে মানে লোৱা হৈছিলে
অ
উম কৰি থৈছো আৰু কৰিম বুলি ভাবি আছো মানে
তাকে তাকে এডমিচনটো কৰিলে চাগে ন
অ কৰি লোৱা কৰি লোৱা তোমাৰ এতিয়া একজামটো ভালকে দিবা আৰু দেই
একজামটো তাকে দে কি হয় ভগৱানে জানিব আৰু মোৰ ইমান এটা পঢ়া হোৱা নাই একজামৰ কাৰণে ইমান এটা প্ৰিপাৰেচন কৰা নাই আৰু দেই মানে সময় নিমিলে আৰু কি ক'বা আৰু এই মোবাইলো চাই পাও ন কেতিয়াবা মোবাইলতে কিতাপ মানে মোবাইলতে আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেচণ পেঁপাৰ বিলাক চাওঁ ন এই মানে মেছেজত ন নতিফিশ্যন এটা আহিলে মানে এক ঘণ্টা কাৰণে সেইটোৰ পৰা আঁতৰি বিৰতি দিবলগীয়া হয় আৰু
উম সেইটো হয়
অ
অলপ কিতাপো মানে চাব লাগিব তেতিয়াহে মানে বস্তুটো মানে কি হয় মোবাইলত চাওঁ বুলি ক'লে মোবাইলত কিবা এটা অহা লগা ল'গ যাওগৈ ন তাত
উম উম সেইটো হয় সেইটো হয় মানে মোবাইলটো তেনেকুৱা আৰু বেলেগৰ প্ৰতিহে আকৰ্ষণ কৰে পঢ়াৰ প্ৰতি মানে আকৰ্ষণ নকৰে আৰু দেই
কিবা এটা ভিডিঅ' চিনেমা চোৱা সেইবিলাকতে কিবা আকৰ্ষণ কৰো টানি নিয়ে
তাকেই ত
অলপ অলপ চলপ কিতাপো মেলিব লাগিব মানে মানে কিতাপো চাব লাগিব
অঁ', -কিতাপো চাব লাগিব, কিতাপটো চালেহে হ'ব মানে যে।
উম-উম, হয়-হয়।
এই মোবাইলৰ পৰা পঢ়ি মেলি মানে এক্জাম দিবলৈ এইবিলাক বহুত প্ৰবলেম হৈ যায়, এইবিলাক অসুবিধা হয়।
অসুবিধা অঁ', -উমঁ, অসুবিধা হয়।
কিন্তু এটা সুবিধা আৰু আগৰ কুৱেচন বিলাক মানে- কেনেধৰণৰ আহে সেইবিলাক এটা আইডিয়া এটা পোৱা যায়।
উমঁ, পোৱা যায় অঁহ।
উমঁ।
মাৰি দিয়া লগে-লগে পতককে আহি যায় না আজিকালি। আজিকালি বহুত উপৰ- উম' বহুত মানে- আৰু মানে কি হ'ল মোবাইলত চব পোৱা যায় ন আজি কালি। আজি কালি সেইটো মানে ইমান প্ৰব্লেম নাই ন।
উম উম।
সেইটোৱেটো মোবাইলটো মানে সুবিধা আৰু একপক্ষে ক'বলৈ গ'লে অহ। আচলতে একজামবিলাক পাছ কৰিবলৈ দুয়োটাই পঢ়িব লাগিব মোবাইলটো পঢ়িব লাগিব কিতাপতো পঢ়িব লাগিব।
এতিয়া চাব লাগিব।
হেল্ল'?
অহ, শুনিছানে নাই?
অঁহ শুনছু, কোৱা কোৱা।
অঁহ দুই অঁহ দুইটাই চাব লাগিব কৈছো।
উম, তাকে দুইটাই চাব লাগিব তেতিয়াহে মানে হ'বগৈ। অকল মোবাইলটোতে পঢ়ি যে পাছ কৰিম সেইটো কথা নহয় তাৰমানে যে।
হয়, হয়। হয় প্ৰেক্টিছ কৰিব লাগিব কিতাপ চাই চাই।
প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিছ অঁহ, প্ৰেক্টিছ টো মানে প্ৰেক্টিচটো থাকিলেহে হ'বগে আৰু।